মই তোমাৰ আছোঁ ৰ'বা, ভিডিঅ' চাই আছোঁ।
অ'।
মই নিজৰে বনোৱা সেইদিনা কৈছিলোঁ নহয়, তোমাক নিজৰে তাকে অলপমান মানে চাই আছোঁ।
অ', মই দেখিলোঁ তো' ভাল হৈছে দিয়া। দেখিলোঁ, দেখিলোঁ মই সামাজিক মাধ্যয়মতে অ', মই দেখিলোঁ কালি সামাজিক মাধ্যয়মত। ভালেই হৈছে। পাৰিবা দিয়া তুমি পাৰিবা আৰু চেষ্ট চেষ্টা কৰিবা আৰু ভাল হ'ব, সেনেকুৱা আৰু।
অ', বহুত, বহুত, বহুত ধন্যবাদ দেই, ভাল লাগিছে এনেকৈ শুনি পিনে। উৎসাহ দিব লাগে মানুহক, কিবা এটা কৰিলে।
সেইটোৱেই আৰু। যেতিয়া ভাল কৰিবা আৰু তোমাৰ উম, আৰু ইচ্ছা যাব যেতিয়া উৎসাহ পাবা আৰু নতুন নতুন কাম ওলাব মন বহিব ইচ্ছা যাব ন, ভালকৈ কৰিলে ভালেই আৰু। মানুহেটো অ', মানুহেতো সৰুৰ পৰাই ডাঙৰ হয় ন! তেনেকুৱা।
উম, সৰুৰ পৰাই মানুহে ডাঙৰ হয়। হয়, চবেতো জিৰ'ৰ পৰাই ষ্টা শূন্যৰ পৰাই আৰম্ভ কৰে ন'! সকলোৱেতো এদিনতে ইমানখিনি, সকলোৱে শূন্যৰ পৰাই আৰম্ভ কৰে।
উম।
খালি সেই আৰম্ভ কৰা হয়নে নহয়, ফাৰষ্ট ষ্টেপ তোমাৰ সেইটো আৰম্ভ, আৰম্ভ তুমি কৰা।
সেয়ে প্ৰথম পদক্ষেপটোৱে হয়, এইটো অ', আৰু মানে কি এতিয়া আমি যিমান ডাঙৰ মানুহবোৰৰ নাম কওঁ বা জানোঁ, তেওঁলোকক। তেওঁলোকেতো তেনেকুৱেই আৰম্ভ কৰিছিলে, আজি ইমান মানে হয়, নে নহয়? কিছুমানতো কিমান বহুত মানে ঘৰৰ পৰা দুখীয়া ঘৰৰ পৰা আহি ইমান ডাঙৰ ৰ হৈছে, এতিয়া কি আচলতে মানুহে মানে কষ্ট ত' থাকিলে গম পায়, বুজি পায়, গিৰিবলৈ মানে বেছিকৈ মানে কৰে আৰু জীৱনটোৰ মূল্যটো বুজি পায় আৰু মানে।
উম, উম।
যোনবোৰ মানুহ মানে একদম মানে শূন্যৰ পৰা উঠে আৰু।
উম, উম। হয় দিয়া। তুমি, তোমাৰ ব্যৱসায়ত বেছি ইচ্ছানে চাকৰি কৰাত বেছি ইচ্ছা?
তোমাৰ কাষত কিবা হৈ বা আছে
অ', তোমাৰ কি ব্যৱসায়ত বেছি ইচ্ছা, নে কিবা চাকৰি কৰাৰ বেছি হেঁপাহ ইচ্ছা মানে?
ব্যৱসায় এইটো আৰু ব্যৱসায় ভাল লাগে দিয়াচোন। ব্যৱসায়ত পইচাও বেছি, কষ্টটোও বেছি বাৰু। কষ্টটো আৰু বেছিয়েই দিয়া চবতে, বেছি বাৰু, চাকৰিতনো আৰু কষ্ট নহ'বনে আৰু। কিন্তু ব্যৱসায়ত মানে কি হয়, মানুহ বেছি লাগে ন। এজনৰে নহয় বাৰু। আৰু মানে কি উপাৰ্জনতটো বেছি হয় আৰু। আৰু তুমি ব্যৱসায় এটা কৰিলে তুমি তাত মানে পইচা মানে ইনভেষ্ট কৰা বুলি যোনটো কয় আৰু মানে লগাবলে সতাব লাগিব।
উম।
তেনেকুৱা আৰু।
উম।
ব্যৱসায় বহুত ধৰণে আছে ন? উম।
উম বিজনেচ কৰিব লাগিলে তোমাৰ মানে মাথাটো মূৰটো মগজু তোমাৰ বহুত মানে সে হ'ব লাগিব পুৰা মানে একদম চোকা হ'ব লাগিব। চাৰ্ফ হ'ব লাগি উম মানে তুমি চালো হব লাগিব বহুত মেইন কথা সেইটো। নহ'লে তোমাক চবে লুটি দিব। এ-এক একেদিনা দিবি মৰিবা তুমি বুজিছা? একদম মানে পুৰা চোকা হ'ব লাগিব তুমি বুজিছানে?
আজিকালি দুুনীয়াখন কেনেকুৱা হৈছে। কাক কোনে কি কৰি খাওঁ সেইটয়ে ভাবে।
উম চবে মানে চবেকে লুটাৰ ধাণ্ডা।
সেইটোৱে সেইটোৱে।
কাক কেনেকে লুটি খাব পাৰো
উম সেই মানুহজনক ধন্যবাদ দিব লাগিব দেই। তুমি যে ক'লা সেইদিনা চনাম বংৰে চনাম উম উম যাও বাপৰে বাপ কিমান অনশন কৰিছে ন? কিন্তু মানুহবোৰ এতিয়া চাবা চোন এতিয়া আমিৰ খানক চবে কৈছে তেওঁৰে ধৰাকে চৰিত্ৰটো কৰিছে তেৱে এক পৰি অহা নাই এনেকুৱা।
নহয় নহয় এতিয়া তেখেতৰ যিটো জীৱনৰ পৰা মানে অনুপ্ৰেৰণা নহয় থ্ৰী-থ্ৰীদিয়েত চিনেমা খন। মানে শুনিছো সেইটো আজি অলপ আগত পছিলানে নহয় নহয় তেনেকুৱা নহয়। মানে বেয়া লাগিছে আৰু দেই কিন্তু বহুত বেয়া লাগিছে। মানুহ তোমাৰ
তেওঁটো ডাঙৰ বৈজ্ঞানিক হয় ন'।
অ চনাম বংছোক।
হয় হয়।
অ হয় নেকি। মই বাৰু মই বাৰু তেখেতৰ কাৰণে এবাৰ নাজানো অলপ অলপ অলপ অলপ
ত চিনেমা খাতোতো চলচিত্ৰ চলচ্চিত্ৰ খনতোতো তেনেকৈয়ে দেখাইছে। তুমি পাহৰিলা নেকি?
তেখেতৰ নহয়। মই তোমাক কলো দেখোন আমেৰিকানে ক'লে অলপ আগত যে তেখেতৰ জীৱনী টো নহয় মানে চিনেমা খনত। তেখেতৰ পৰা অনু প্ৰেৰণা লোৱা নাই চিনেমাখনে মানে অলপ আগত মই পাইছো
হয়।
এনেকুৱা নহয় মানে হয় হয় হয়। মই অলপ আগতে পাইছো।
অ সেইটো গম নাপাও বাৰু মোৰ ন হয় যোন লাগি আছে মানে এনেকুৱাই কৈছে আৰু মানে চিনেমাখনত। আৰু তেওঁ মানে ইমান দিন অনশৰন কৰিছে মানুহটো কেনেকৈ জীয়াই থাকিব বাৰু? চৰকাৰে আকৌ মানে, পদক্ষেপ নলয় নেকি?
আঠ কেজি নে, ন কেজি বোলে, কমিছে। অ'! বাপৰে বাপ! ধেমালি নহয় দিয়া।
উম, আমাৰতো অলপ সময় একো, নাখালে কেনেকুৱা লাগে!
তকেটো, বাপৰে!
আৰু মানে কি, মানে কি, এনেকুৱা কি, নাই মানে, চৰকাৰে পদক্ষেপ লোৱা নাই যে একো।
লৈছে, ইমান সহজে, পুতুককে ল'বও নোৱাৰি দিয়াচোন। তেখেতৰ দাবী কৰিছে যিটো, তোমাৰ শিক্ষা মন্ত্ৰী আছে, তেখেতক বহিষ্কাৰ কৰিবৰ কাৰণে।
সেইটোৱে! উম, হয় বাৰু। তেওঁ কৈছে কি! সকলোবোৰ মানে ভুল চলি আছে। মানে, শি শিক্ষা মানে, শিক্ষাৰ যোনটো মানে, প্ৰক্ৰিয়া। সকলোবোৰ মানে, ভুল ভাবে গৈ আছে, এতিয়া ধৰা। কেনেকুৱা হৈছে? যোগ্যতা থকা মানে, যোন বোৰ মানে, ছাত্ৰ-ছাত্ৰী আছে, যোগ্যতা যোৱাৰ পিছ যোগ্যতা আছে। এতিয়া ধৰা তুমি, তেওঁলোকে ঘৰত কিছুমান বহি আছে বা তেনেকুৱা, সেইটো মানে, পাবলৈ সক্ষম হোৱা নাই, সেইটো কাম, যোগ্যতা অনুসৰি। ওহোঁ আৰু কিছুমানে কি কৰিছে, এ, ঘোচ লৈ মানে কি! উম, মানে, তেনেকৈ চাকৰি পাই। তেনেকুৱা কামত, তেওঁলোকে আগভাগ লৈছে। লৈ মানে, কৈছে আৰু ইঞ্জিনিয়াৰ এটাই ধৰা, কাম কৰি আপোনালোকৰ দলং খনেই বনালে। ধৰা, ঘৰটোৱে বনালে, যদি কালিলৈ ভাঙি পৰে। কোনে মানে, টো হেই ল'ব, ৰিক্স ল'ব, তেনেকুৱা আৰু।
অ'!
সকলো ব্যৱস্থাটো এতিয়া, তেওঁৰ মতে, তেওঁৰ মতে, ভুল আৰু ভুল চলি আছে আৰু শিক্ষা ব্যৱস্থাটো।
উম, হয় দিয়া! মানে, তোমাৰ আৰু তোমাৰ, এইটো কি ক'ব খুজিছিলোঁ! উম, পাহৰিলোঁ নহয়। পাহৰি গলোঁ যোৱা, কি কব ওলাইছিলোঁ। সেইয়াই আৰু মানে আৰু মানে, অ'! মানে, সৰু-সুৰা বাচ্ছা বিলাকক মানে, এইটোৱে শিকাই যে, মানে ধৰা তোমাৰ, এই পৰীক্ষাত মাৰ্ক্স বেছি পাব লাগে, নম্বৰ বেছি পাব লাগে। মা নম্বৰৰ ওপৰতে, গুৰুত্ব দিয়া হয়।
উম, সেইটো নহয় অ'! সেইটো হ'ব নালাগে বাৰু।
সেইটো, নম্বৰ কমেই নহওঁক লাগিলে। কিন্তু, ল'ৰাটোৰ ওপৰত বেছি গুৰুত্ব দিয়ক। সি কিমান খিনি জ্ঞান আহৰণ কৰিছে। কিমান খিনি মানে, সি মানে, মানে, মানে, বুজিছা ন'? ত' সেইটোতহে বেছি গুৰুত্ব দিব লাগে, ল'ৰাটোৰ ওপৰত। মাৰ্ক্সচিট খনৰ ওপৰত নহয়। মানুহে মানে, কিছুমানে, এই, মাৰ্ক্সচিট খন চাইছে, এইফালে ল'ৰাটোৱে কি কৰিছে, নাই। খালি নম্বৰ বেছিকে আনিব লাগে! আৰে মাৰ্ক্সচিট খনে কি কৰিব। আজি, মাৰ্কশ্বিট খনে কি কৰিব! হয়নে নহয়? তোৰ যদি, সেই সঠিক, সেই যিখিনি, জ্ঞান খিনিয়ে যদি তোৰ নাথাকে। মাৰ্কশিট খনে কি কৰিব। মুখস্থ মাতিলে, মুখস্থ কৰি যোনে, যোনে আজি লৈকে ভাল নম্বৰ আনিছে, সেইবিলাকে কিবা কৰিব পাৰিছে নেকি। মুৰ্খস্থ কৰা, মগজুৰে একো কাম নাইতো, বুজি পাইছেনে? বুজি পাইছা নাই? যিটো নিজৰ মগজুৰে কৰা, কৰা যায় বা কৰা। পঢ়া তুমি? সেই, সেইটো, সেইটোহে মানে, তোমাৰ আচল।
হয়, হয়, ঠিকেই কৈছে বাৰু। নিজৰ মগজুটো মানে, সটাব লাগিব ন' আৰু নিজে যে, নিজে তুমি প্ৰশ্নটোৰ উত্তৰ টো নিজে বনাব পাৰিব লাগিব ধৰা তেনেকুৱা আৰু কিতাপখন মানে গোটেই পঢ়িব লাগিব আৰু তেতিয়া মানে মগজুটো খটাই আৰু খটাব খটোৱা যায়।
উম, তোমাৰ মুখস্থ কৰাৰ মাথা নেকি অহ।
হম, কি কলা।
কষ্ট কৰিছিলা আগতে নহ।
ময়ো কৰিছিলো। মইতো ক'লো নহ। মই বিএ ৰাজনীতি বিজ্ঞানত আছিলো নহ। এই বহুত মুখস্থ কৰিব লাগে। এতিয়া নকৰিলেও নহৈ ন। কি কৰি বনাই বনাই নিজেও বনাইছো বাৰু। নিজেও কিছুমান বস্তু বনাই বনাই লিখিছো। এনেকৈ বোৰ মানে মুখস্থ বহুত কৰিব লাগি দিয়া। ৰাজনীতি বিজ্ঞানত কি ক'বা আৰু বহুত থাকে পঢ়িব লগা। কিমান থাকে ৰাজনীতিৰ বিষয়ে বাপৰে বাপ। তুমি মানে শেষ কৰিব নোৱাৰা পঢ়ি।
অ, সেইটো হয় দিয়াচোন। কিছুমান বাৰু মুখস্থ কৰিব লাগিব দিয়াচোন ন নহয় ত সদায় আৰু মানে তুমি ইমানো গোট চব বনাই কেনেকে লিখিবা ন
অ অ
সকল বস্তুটো আৰু ইমান মান তোৰ উম সেইয়াই আৰু মানে ল'ৰা ছোৱালী তুমি তোমাৰ ল'ৰাটোক মানে সেনেকুৱা একো প্ৰেছাৰ নিদিবা গম পাইছানে একো মানসিক হেঁচা নিদিবা বুজি পাইছা সি যিটো মন কৰে
তে যে
বিদ্যালয়টো বাদ দিয়া মাক দেউতাকটো জীৱনৰ প্ৰথম শিক্ষক যোনে নহওক কিয় মাক দেউতাক ল'ৰা ছোৱালীৰ কাৰণে শিক্ষক প্ৰথম শিক্ষক সেইটো সেইটোহে আচল শিক্ষক মানে মা দেউতা ত মানে সেই মানে মাক দেউতা মানে ছোৱলীটোক ভালদৰে গঢ় দিব পাৰে সি য'তে যিমান ডাঙৰ স্কুলত ন পঢ়ক যিমান ডাঙৰ কলেজত নপঢ়ক তুমি যিমান দামী দামী কিয় নিদিয় কিয় তুমি কিন্তু সেই মাক দেউতাকে যদি লৰাটোক যদি গুৰুত্ব ন দিয়ে ভালদৰে যদি গড় নিয়ে সেই ল'ৰাটোৰ সেই ভৱিষ্যত কিন্তু একেবাৰে অন্ধকাৰ ল'ৰাটোৰ বুজি পাইছা
হয় বাৰু সেইটো বাৰু হয় বাৰু কিন্তু এতিয়া আজিকালি আজিকালি কেনেকুৱা হৈছে আজিকালি কেনেকৈ আছে বিদ্যালয়বোৰ শুনা তুমি বিদ্যালয়বোৰ সকলোবোৰ প্ৰতিযোগিতা হৈ গৈছে নম্বৰ লাগে প্ৰতিযোগিতা হৈ গৈছে আজি সকলোবোৰ
উম বাদ দিয়াহে প্ৰতিযোগিতা অ প্ৰতিযোগিতা হব লাগে সেইটো কোৱা নাই ন প্ৰতিযোগিতা যে হব নালাগে প্ৰতিযোগিতা হও থাকক উম প্ৰতিযোগিতা নোহোৱাকে তুমি ভালহে প্ৰতিযোগিতা হলেহে তুমি ভালদৰে তুমি নম্বৰ আনিব পাৰিবা।
হয় বাৰু
উম প্ৰতিযোগিতা কৰক কিন্তু মানে এনেকুৱা এ মানসিক হেঁচা নহয় তুমি তই নম্বৰ ইমান আানিব লাগিব নানিলে কিন্তু অমুক হ'ব অমুক কৰিমখিনি সেই ভয়তে বহুত ল'ৰাই সেনেকৈ আত্মহত্যা কৰি দিয়ে জানানে
অ ইমান সৰুৰ পৰা পেছাৰ দিব নালাগে বাৰু সৰুৰ পৰা ইমান পেচাৰ দিয়া বেয়া কথা সেইটো নকৰো বাৰু কিন্তু মানে অ কেনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় মানে কি এনে ধ বিদ্যালয়ৰ পৰা কিমান প্ৰেছাৰ আহে ইমান পঢ়িব লাগে ইমান সিহঁতে মানে পঢ়াই মানে বিদ্যালয় অলপ কিন্তু ঘৰত মানে বহুত কাম দিব চাব তোমাক তেনেকুৱা এটা মানে মই তাকেই ভাবো দেই তেওঁলোককে আমি ইমান হেৰি কৰিছো। ন বিদ্যালয়ত পঠাইছো তেওঁলোকে পঢ়াব লাগে নে ঘৰত, মানে ইমান মানে গৃহ কাৰ্যবোৰ দিব মানে কি ক'ব আৰু তুমি ল'ৰাটো মানে, কিয় নাপায় সৰু আছে বিদ্যালয়ত পঢ়াই কম ঘৰত বছি বেছি মানে দি পঠাই মানে।
অ
তেনেকুৱা আৰু প্ৰেছাৰ দিয়ে আৰু বহুত সেনেকুৱা আৰু এইবাৰ যে গৰমৰ বন্ধত, কিমান যে গৃহ কাৰ্য দিছে তোমাৰ মানে মোৰ ঘূৰাই যাব মানে।
হয় নেকি সৰু লৰাক আৰু ইমান কিয়ৰ গৃহ কাৰ্য দিব লাগে ন।
বাপৰে বাপ দিছে আৰু বহুত দি
এটা কথাও দিয়াচোন উম, এটা কথাও দিয়াচোন দিলে ভালো গম পোৱা নাই।
এটা সীমা থাকে ন যে মানে কি আৰু মই নিজে ভাবিছোঁ আৰু মাক হিচাপে মানে বহুত দিছে আৰু মানে,
উম উম
ইমান সৰু ল'ৰা ইমান এতিয়া ইমান পঢ়োৱা নাই নহয় দিছো হে স্কুলত এতিয়া ন।
উম উম তাকে উম, ঠিকে আছে দিয়া তোমাৰ। সে আৰু মানে ল'ৰা ছোৱালী ভাল ল'ৰাটোক ভাল কৰা তুমি গম পাইছা তুমি সেইটোৱে মানে। এই কৰা মানে এই লক্ষ্য কিন্তু আৰু ল'ৰাটোৰে। কথা ভাবি ভাবি ল'ৰাটোকে চাইছে আৰু নিজকো, পাহৰি নাযাবা নিজৰো যে এটা জীৱন আছে বুজি পাইছা নে নাই। নিজক কেতিয়াও পাহৰিব নালাগে।
হয় বাৰু
গতিকে নিজৰও নিজৰ হেৰিটো কৰি যোৱা বুজি পাইছা। নিজক পাহৰিব নালাগে উম,